হেল্ল'।
অ', হেল্ল' দাদা কি খবৰ ভালে আছে? হেল্ল', অ', কি খবৰ ভালে আছে? অ', হেল্ল' শুনিছে?
হেল্ল' শুনি আছো।
অ', হেল্ল' শুনিছে নে মোৰ মাতটো শুনিছে আপুনি?
আহ তোমাৰ মাততো মই শুনিছো, মোৰতো শুনিছা নাই? ভালে আছো ভালে আছো, তোমাৰ?
শুনিছো শুনিছো শুনিছো। কি খবৰ ভালে আছে? মোৰ ভালে বাৰু দেই। বাকী কামৰ পৰা কেতিয়া গ'ল? বাকী কামৰ পৰা
মোৰ হ'ল মোৰ হ'ল অকন টাইম, তোমাৰ জাষ্ট আহি খাই চাহ একাপ খাই ৰেষ্ট লৈ আছো।
অ', তোমাৰ কি এইকেইদিন এইচ আই ভি এইচি ভি কেছ বহুত আহিছে ন', লেবত।
নেটৰ্ৱকৰ প্ৰবলেম হৈছে নেকি, ভইটো ভালকে অহা নাই।
মই মাতটো শুনি আছো আপোনাৰ ধুনীয়াকে। মই এয়া আপোনাৰ গাটো ধুই আপনি গাটো ধুই পিনি শুই আছো আপোনাৰ।
আচ্ছা আচ্ছা ঠিকে আছে, কি বুলি কয় কামৰ পৰা কেইটাত পালেহি?
আহ। কামৰ পৰা আপোনাৰ সাতটা মান বজাত পালোহি মই সাত
অ অ ঠিকে আছে ঠিকে আছে বাকী দিনাৰ চিনাৰ
মই মই ম মই শুনি আছো আপোনাৰ মাততো ধুনীয়াকে শুনি আছো আপুনি মোৰ মাততো শুনি আছো
অ তোমাৰ ভইচটো আহিছে বা নাই অহা এনেকুৱা হৈছে
নাই ধুনীয়াকে শুনি আছো আপোনাৰাতটো আহি আছে আপুনি মোৰ মাতটো শুনিছে নাই আপোনাৰ ম আপুনি মোৰ মাতটো শুনিছে নে?
ক নাই অহা, এনেকুৱা হৈছে এবাৰ আহিছে এবাৰ নাই অহা এনেকুৱা হৈছে।
অ', এই নেটৱৰ্কটো প্ৰব্লেমৰ কাৰণে এনেকুৱা হৈছে। বাকী মই আপোনাৰ এইকেইদিন দিনে আপোনাৰ নাইন থাৰ্টি মানত কৰিম আৰু সেইটো হয় অ বাকী হৰি আপোনাৰ এইকেইদিন নি চাৰিবি চেম্বুলো বহুত
অ ভাইৰেল মাৰ্গাৰ বিলাক ইমান বাঢ়িছে নহয় মানুহৰ এইচ আই বি হওক এইচ চি বি হওক এইচ বি এছ হওক এইবিলাক হেৰিত ব বহুত বেছি বাঢ়িছে অকলবোৰ আমাৰ তোমাৰ নিজৰ লৰা বৰিয়াতে বুলি নহয় তোমাৰ
নহয় চব জাগাতে
চব জেগাতে আৰু কিয় হৈছে কিয় মানুহৰ নিজৰৰ কাৰণে আ হ
ভুলৰ কাৰণে সেইটোৱে ভুলৰ কাৰণে সেইটোৱে নিজৰ ভুলৰ কাৰণে আপোনাৰ নিজৰ ভুলৰ কাৰণে হৈছে
সেইবিলাক মানুহৰ নিজৰ ভুল হয় ঠিকেই কৈছা উম উম উম উম স সয়েই আৰু সেইবিলাকে কি হৈছে মানে মানুহে নিজৰ ভুল বিলাকৰ কাৰণে বেলেগো বিপদত পৰিব লগা হয় কুটো
উম হেল্ল' হয় বাকী আপোনাৰ এইটো মানে লেবৰেটৰীত মানে টাইমতটো বেছি খাই দিছে মানে কি আপোনাৰ এইবোৰ ভাইল মাৰ্কবোৰ আহি গৈছে সেইবোৰত মানে ত আপোনাৰ এতিয়া বেলেগ যদি আপোনাৰ বিশ মিনিট লাগিছে ত' সেইবোৰত অলপ টাইম লাগিছে কিয়নো নিজৰ টিম এটাৰটো মানে আহি যায় ন
সেইটো হয় সেইটো হয় মানে কি হৈছে বেছিক কৈছ আৰু এইকেইদিন এটা বস্তু তুমি লক্ষ্য কৰিছা নে নাজানো কি বুলি কয় তোমাৰ এই যে এলাইজা টেষ্টে হওক বা এনেকুৱা কাৰ্ট টেষ্টে হওক এই বস্তুবিলাক বেছি আহিছে নৰ্মেল টেষ্ট
উম আহিছে আহিছে আহছে মানে যিমান পাইছো মানে ডেইলিত আপোনাৰ চিকজন শিজন চিজন আৰু ক'বলৈ গ'লে একদিন ডেইলি আপোনাৰ পজিটিভ পেচেণ্ট আপোনাৰ দুজন তিনিজন থাকেই আপোনাৰ সেইকাৰণে মানে আপোনাৰ কি হয় চেফটি অ সেইকাৰণে নিজৰ নিজৰ চেফটিটোৰ কাৰণে মানে অকমান টাইম লাগি যায় আৰু আপোনাৰ এই নৰ্মেল ড্ৰেছটো কৰিবলে গলে আপুনি যেনিবা নোৱাই নোৱাই নোৱাই নোৱাই
আৰু তাৰত যি পলট্ৰি বনাই সেইখিনি আকৌ পিছৰ ভৱিষ্যত জীৱনটোত সকলখিনি ঠিক ঠাক কৰি যাতে আকৌ নিগেটিভ হয় নেক্স টাইম
উম অ হয় হয় হয় আজিকালি আপোনাৰ এইটো থেৰাপি এটা থেৰাপি এটা আছে বুলি শুনিছো এইটো কিবা নামটো নাজানিম বাৰ ব এটা থেৰাপি কৰি থাকে আৰু সেই থেৰা স এ আই বি এ চি বি পেচেণ্ট বিলাকৰ মানে এটা থেৰাপি কৰে সেই থেৰাপিটোত কি হয় মানে আপোনাৰ এই থেৰাপি কৰাই থে আপোনাৰ মানে যিটো মানে যি ভ এইেই ভাইৰাছটোৰ মানে আপোনাৰ পাৱাৰটো মানে তাৰ যিটো যিটোৱে মানে বডিত সি মানে ইমিউনি আমাৰ বডি ইমিউন সেইটো সি ক্ৰল কৰিব অ সি কণ্ট্ৰল কৰিব বিচাৰি থাকে ন চ' সেই থেৰাপি টোৱে মানে তাক মানে এই আমাৰ বডিৰ যিটো মানে ইমিউনিটি চিষ্টেম সেইটোক মানে আপোনাৰ কৰিব কমকে দিয়ে মানে তাৰ ফলত মানে মানুহৰ কি হয় বেলেগ বেমাৰ হলে অ তাৰ ফলত মানে কি হয় আে বেলেগ বেমাৰ চেমাৰ হলেও মানে দৰ কৰে মানে তেতিয়া মানে থেৰাপিটো দিলে
এইেইটো এনেই আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ গোলাঘাট ডিষ্ট্ৰিকট বেলেগ ডিষ্ট্ৰিকতো বাৰু নিজৰ ডিষ্ট্ৰিকতো মেইন এইটো ক'ত আছে গম পোৱা নে তেনেকুৱা
অ থেয়াবি টো থঠোবটো আমাৰ গোলাঘাটত আছেনেে মই এইটো গম নাপাম ব কি বেলেগত আছে থাকিব পাৰে আপোনাৰ এতিয়া যোৰহাট অ যোৰহাট ডিব্ৰুগড় এনেকুৱা চলি থাকে আপোনাৰ কি হয় মানে এইটো এইচ আই বি পেচন্ট বিলাকৰ মানে থেৰাপি লবলৈ আহি থাকে আপোনাৰ উ
আহি থাকে অ মানে মেইন হেড অফিচৰ পৰা ব্ৰাছ বিলাক ফাটি ফাটি আহে আৰু
ফাটি পতিি আহে অ মানে তেওঁলোকৰ তেওঁলোকৰ পঞ্জীয়ন থাকে মানে লগে যে ইমানজন অসমত অসমত বা ওলাই আমুকখন ডিষ্ট্ৰিক্ত ইমান গছ আছে চ ইমান জন তেওঁলোকৰ নাম বোৰ মানে তাত এ লিষ্ট থাকে মানে যে এজন পেচেণ্ট এইচ আই বি পেচেণ্ট মানে লিষ্ট থাকে
কেইদিখন ক'ত পাইছিলো পাহৰিলো তুমাৰ আজি হল কেইদিনান এটা বস্তু ই নি মানে এই যে কাটিং বিলাক যে মানুহে সৰুত তাত মই পাইছিলো বোলে আমাৰ অসমত বোলে ত্ৰিশ হাজাৰ হাজাৰতকও বলে বহুত বেছি বলে
ওলাইছে ওলাইছিলে আপোনাৰ এই কেইদিনমানৰ আগত নিউজটা ওলাইছিলে ন আপুনি চাইছে চাগে নিউজ টোতো সেই একেই আপোনাৰ মানে এই এছ আই বি এ চ বি কথাই কৈ আছে বহুত বেছি বাঢ়িছে আ
বহুত বেছি বাঢ়িছে আৰু একচুৱেলি আমাৰ এই বস্তুবিলাক একচুৱেলি এইচ আই ভি হওক কিবা হওক এই বস্তুবিলাক আমাৰ একচুৱেলি জন্তুৰ আছিলে গম পায় বান্দৰৰ আছিলে ত' সেই জন্তু বিলাকৰ পৰাই এতিয়া মানুহ হব অ কাৰণ এইচ আই ভ টো একচুৱেলি মানুহৰ হোৱা বেমাৰ নাছিল
উম নছিলে আছিলে মান উ মেইন ভাল মানে মানুহৰ মানুহৰ মানে অহা কি বুলি কো আপোনাৰ অসাৱধানতা মানে বুজিছে নে এতিয়া এক আমাৰ অসমৰ ফালৰ পৰা চাবলৈ গলে এক নম্বৰ হৈছে মানে এতিয়া যিবোৰ উঠি অহা যুৱ প্ৰজন্ম শুনি আছে মোৰ মাতো নতুন নতুন উ উঠি অহা যুৱ যুৱ প্ৰজন্ম বিলাকে কি কৰিছে এই বেয়া বস্তুত আসক্ত হৈছে যেনে আপোনাৰ এই বিভিন্ন ড্ৰাগছ মদ বা সেই বিলাক মানে শ্বেয়াৰ কৰি খোৱা চ' সেইবিলাক কি হৈছে মানে এতিয়া আপুনি ধৰি লওক এজন ড্ৰাগছ খোৱা এজন মানে আপোনাৰ আসক্ত এজন লোকে লোকৰ লগত এজন বেলেগ এজন মানুহে শ্বেয়াৰ কৰিলে কিবা খোৱা খোৱা বোৱা শ্বেয়াৰ কৰিলে তেওঁৰ পৰা বাগৰি পিনি তেওঁ গ'ল সেই বস্তুটো এনেকে মানে বস্তুত ট্ৰেঞ্চমিটেড হৈ যায় মানে তাৰ ফলত মানে বাঢ়ি বাঢ়ি বাঢ়ি বাঢ়ি বাঢ়ি বস্তুটো স্পীড হৈ গৈছে মানে সেইটো এটা এক নম্বৰ কথা ছেকেণ্ডটো কথা আপুনি চাবলৈ গলে কেনেকুৱা মানে এতিয়া ধৰি লওক আনপটেকটেড ভেকচুৱেল এটা ক্ৰচ এৰিব পাৰিব নেকি সেইবিলাকৰো আপোনাৰ বহুত বহুত খিনি মানে হয় আপোনাৰ
হয় এতিয়া চাপোজ মানে কথাটো এনেকুৱা ধৰণৰ এতিয়া তুমিয়ে মই যেনেকে বস্তু আলোচনা কৰিছো আমি যেনেকুৱ ধৰনে বুজি পাইছো তেনেকুৱা ধৰনে যদি প্ৰতিজন মানুহে যদি বুজি তেনেহ'লে এইবিলাক বস্তু স্প্ৰেড নহয়ও আৰু নাহেও
উ মানে সেইটো চাওঁক এইটো কি হয় মানে আৰু আমি এতিয়া আমি আপুনি মই কথা পাতি আছো হৈয়নে আপুনি মই হেই ইমান খিনি বুজি পাইছে কিন্তু বেলেগ এজনে সেইটো বুজি নেপাবও পাৰে মানে শুনক এতি মেডিকেল হয় এতিয়া মেডিকেলৰ মানুহ কেইজনে যে ভালকে বুজি পায় যাতে এইচ আই ভি হোৱাত ইছ এইচ আই ভি মানে হেইটো বুজি পায় মানে এইচ আই ভি টো কেনেকুৱা বস্তু বা সি মানে মানুহ এজনক কেনেকে আক্ৰান্ত কৰিব বা তাৰ মানে ভয়ানক অৱস্থাতটো কি হব কিন্তু এজন সাধাৰণ মানুহে সেইটো বুজি নাপাবও পাৰে মানে কি হল তেওঁ মানে লিগেল টাৰ্ম টো বুজিও নাপায় বা এইচ আই ভি কি বস্তু বুজি নাপায় ত তেওঁ সেইটো মানে সাৱধানতা নলব বা প্ৰটেকচন হেইটো নলব বুজিছে নে নাই ত তেনেকুৱা ক্ষেত্ৰত মানে সেই কাৰণে মানে এই এইটো এৱাৰনেছটো টো এইটো এৱাৰনেছটো মানে সণ দি থাকে য'ত তত বহে ন আপোনাৰ
বহে কিন্তু আকৌ মুে বিহু ফাংচন এটা হ'লে যেনেক এটেন্ড কৰিবলৈ যায় বিহু ফাংচনটো চাবলৈ যায় তেনেকুৱা সজাগত বিলাকৰ মানুহ টো নাথাকেই
নাথাকে নাথাকে এতিয়া ক'ৰবাত বি বিহু ফাংচন এটা বুলি ক'লে উ মানুহ মতলীয়া হৈ ঘূৰি ফুৰিব বা তেনেকুৱাবোৰত নাযায় মানে
অ মতলীয়া হয় তাকে অ কিন্তু সেই বস্তুতো এনেকুৱা ধৰণৰ হেৰিবিলাক যদি মানুহে টাইম ক দিব পাৰে তাৰ পৰা মানুহে বহুতো নলেজ পাব আৰু সেই নলেজবিলাক য'ত ফকাচ দিব লাগে তাত ফকাচ নিদিয়ে আৰু সেইটো
নিদিয়ে মানে সেইটো সেইকাৰণে মানে এৱাৰনেচ বোৰ দিব লাগে যিমান পাৰিলো এতিয়া মই পাৰিলে মই দিলো এতিয়া আপুনি পাৰিলে আপুনি দিলে বা আপোনাৰ লগৰজনক আপুনি কলে আপুনি লগৰজনে বুজি পালে লগৰজনে বেলেগ এজনক কলে আমি আমি বস্তুতটো এনেকুৱা কৰিব লাগে মানে এইচ আই বি তেনেকে মানে বা এ চ তেকে মানে এজনৰ এ স্পীড হৈ গৈছে তেনেকে আমাৰ এনেলে এনে বস্তু আগ স্পী হৈছে এতিয়া বোলে এইবাৰ মানে বহুত হ মানে আগতে মানে ৰক্ষা পৰিব মানুহ বুজি পালে ন এতিয়া কি হৈছে মানুহ মোৰবোৰ মানে পাছত আছে
ৰক্ষা
বাট মানে আপোনাৰ এইচ আই বি মানে এ আগত আছে মানে এনেকুৱা হৈছে কিন্তু এনে এনেকুৱা হ'ব লাগিব যে মানুহ বিলাক আগত মানুহ বিলাক এডভানঞ্চ হব লাগিব
মানুহত থাকিব লাগিব সেই মানুহখিনে সেই বস্তুখিনি অন্তৰ কৰিব লাগিব
অ বেমাৰ পাছত থাকিব সেইটোয়ে তেতিয়া বেমাৰ পাছত এতিয়া বহুত মই মানুহ দেখিছো আপোনাৰ এনেকুৱা হয় মানে এই চুগাৰ হলে চুগাৰ হলে দৌৰিব যায় বা চুগাৰ হলে ই খোজ় তে বজায় আৰে আপুনি যদি উম চুগাৰ টো নোহোৱাৰ আগতে যদি আপুনি এক্সাৰচাইজ বোৰ কৰি থাকিলে বা ৰানিং চানিং কৰি থাকিল ন তেতিয়া আপোনাৰ চুগাৰটো নহল হেতেন বা আপুনি চুগাৰটো নোহোৱা
হয়
নাহিলে হেতেন তেতিয়া আপুনি ধৰি লওক পা চ হব পাৰে ত সেইটো কথা
বুজা মানে আমাৰ বিশেষক
অছব ব বহতফাৰ মানুহ নিজে সজাগ নহলেতো তুমি আৰু হাততো চোঁচৰাই আনিব নোৱাৰা কাকো
সেটোৱে কথা অ আৰু মানুহৰ যিমান খিনি শিক্ষা আছে কিছুমান শিক্ষিত মানুহে সেইখিনি শিক্ষা দিয়ে কিন্তু আজিকালি কিছুমান এনেকুৱা প্ৰজন্ম দেখা যায় এইটোত ও ভাল শিক্ষা এটা দিবলৈ গ'লেও সেইটো মূল্যহীন হৈ পৰে এনেকুৱা ধৰণৰ আৰু কথাবিলাক
বাৰু ঠিক আছে আপুনি কাইলৈ আহিব নে নাই কামত
ঠিক আছে কাইলে যাব লাগিব এপাক বাৰু আমাৰ আৰু কি আৰু প্ৰাইভেট চাকৰি আৰু নগলে নো নহয় নহ'ব নহয়
সেইটো হয়
সেইটোৱে যাব লাগিব তোমাৰ তুমি আহিবা নে নাই
ঠছে
উম হা হা হেল্ল'
কমছ
হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছা নে? হেল্ল'